হেল্ল'
অ কোৱা? উম উম শুনি আছো।
অ এ আগফালে আহ আহি আহিছিলো ন। পুৰা ঘামি গৈছো পুৰা।
আচ্ছা আচ্ছা
অ নাই নাই যোৱা নাই যাবই মনে যোৱা নাই।
অসমীয়া অকমান কমকে বুজি পোৱা ন।
অ অলপ ফানে মই বুজি পাইছো।
অ অ লগা নাছিল মানে তেনেকুৱা
না পাইছো পাইছো পাইছো দিয়ক।
উম নাই সিদিনাখনো একে কৰিলা যে বুজাই দিয়াৰ পিছতো মানে তুমি গৈ লৈ পেলাই মানে যিটো বুজি পোৱা সেইটো উলটাই বুজি পোৱা বাৰু।
অ তাকে এই কেতিয়াবা কেতিয়াবা উল্টা হৈ যায় আৰু।
কেতিয়াবা কেতিয়াবা নহয় বাৰু কেতিয়াবা কেতিয়াবা কেতিয়াবা হলেতো মানুহে মনতো নাৰাখিব দিয়াচোন।
হয়ো বাৰু।
উম।
আহাৰ কোৱা মানে আজি আহাৰটো কি বনাবা?
আজি খাচী মাংস আৰু উ হেৰি বনাওঁ বুলি ভাবিছো কি আছিল এটো। পোলাও
মই ক'বই লৈছিলো পোলাও বুলি।
উম হুম
সিমনচৰ পেলা
মই পোলাও খাই ভাল পাওঁ মানে।
মই, এই তুমি যে বনাইছিলা যে এবাৰ ইয়াতে মোৰ এইটো বহুত ভাল লাগিছিলে।
মই নো ভালে বনাও বস্ তোমাৰ আকৌ তোমাৰ মায়ে বনোৱা বস্তু সেইবিলাক বেছি পচন্দ হয়।
নাই এছা কোছ বাত নাই‌য়ে
তুমিটো ৰেষ্টুৰেন্টত গৈ লৈ পেলাই আলু পৰঠা খাই লৈ পেলাই তুমি কৈ কোৱাগে যে অ আমাৰ মায়ে ইয়াতকে ভাল বনাই বুলি
উম এই আমাৰ মাতকে ভাল বনোৱা বুলি কৈছো মই।
আমাৰ ঘৰত ইয়াতকে ভাল বনাই বুলি কৈছিলা।
মোক ঘৰৰ অ ঘৰত ইমান আলু পৰঠা নাখাওৱে। যিমানেই তাতে খাইছিলো ডিভাইন ডাইনত
তাকে ন
তাৰে আলু পৰঠা এতিয়াও মনত পৰে খুলিছে নে বা।
জানো খুলিছে চাগে।
বহুত মানে শিলপুখুৰীৰ ফালে যোৱা হোৱাই নাই যেতিয়াৰ পৰা মানে তুমি তাৰ পৰা গলা ন তেতিয়া তেতিয়াৰ পৰা মানে শিলপুখুৰীত যোৱা হোৱা নাই। খালি এদিন গৈছিলো তাৰপিছত আৰু যোৱাই নাই।
আত্চ্ছা
তাৰ তাৰ পিছত গৈছো যদিও খাব কাৰণে বন্ধ। বন্ধ কাম চলি আছিলে ন।
উম হুম।
খাবতো বহুত মন আছে তাৰ। এতিয়া যদি খুলিছে কেতিয়াবা গ'লে খাম বাৰু।
উম হম কিহৰ ফুৰ্তি পিছে ই ই দেখি আহিছে কি কি চাই দেখি আকিয়াছে এই আমাৰ অকমানি পোৱালিটোক মানে ওক ওপৰলে চাই লৈ পেলাই মানে এনেকে টিকিয়াই টিকিয়াই হাঁহি আছে জানানে।
হয় নেকি?
অহ
অ বেচিকে হাঁহি হাঁহি মাৰি আছে।
নহয় ইজে ঠেন ফেনখনলৈ চাই চাই কথা পাতি আছে আৰু ইমান ধুনীয়াকে টিকিতো মাৰিছে। এনেকে টিকি মাৰিছে।
হে।
অ।
আচ্ছা কথা এটা সুধিব লাগিছিলে।
অ কোৱাচোন?
এই কি বুলি কয় মানে তোমালোকৰ বাবুৱে তেনেকুৱা কৰেনে নাই নাজানো। আমাৰ মাইনাইক কৰে আৰু এটা মানে ইয়াতে দাদা এজন আছে তেখেতৰ মানে বাচ্ছ- তৌ মানে তেনেকুৱা টাইপৰ কৰে বস্ত-, বস্তুটো মই সেইদিনাখন মইও দেখিলোঁ। মানে যেনেকে আমি চখ খাও নহয় বস্তুকেইটা চাই কেনে। কেইটামান বস্তু ধৰি লোৱা পিছফালৰ পৰা কোনোবা আমাক মাত দিলে। বা কোনোবা আমাক ভয় খুৱাই দিলে তেনেকুৱা আমি যে চক খাও যে। মানে আমাৰ মাইনা মানে তেনেকুৱা মানে একো বস্তু নাই চাই একো নাই তাৰ মানে নিজে নিজে চখ খাই।
আমাৰ বাবুৱেও কান্দে চখ খাই।
হয় ন মানে এইটো বস্তুটো মানে এ আগতে কা কাৰো
মানে ধৰা এ তেওঁলোক মানে এ এইটো মানে বেয়া শক্তি বুলিও নহয় জনাচোন ইয়াৰ অন্ধবিশ্বাস হব ক'লে।
অহ।
কিন্তু মানে ধৰ তুমি মানে ভাবি ল'ব পাৰা যে এইটো মানে সেহতি ধৰা কিবা কিবি দেখ খে আৰু ধৰা সিহঁতিটো সৰু পোৱালি ন? সিহতি যি টি দেখিয ভয় খাব পাৰে। সিহতি এ জেঠীটো দেখি ভয় খাব পাৰে, হয়নে? সিহতি পটককে যদি পোক এটা দেখে সেইটোও ভয় খাব পাৰে সিদিনাখন মানে আমাৰ তেনেকে লৰাই কান্দি আছিলে মই পতককেও কিয় বা চখ খাইছে বুলি এনে মানে চাইছিলো
অ।
তেতিয়া মই পিছত দেখিছো যে তাত এ ৱালত মানে জেঠী এটা বগাই আছিলে।
আটছা।
উম, উম, উম।
এ এনেকুৱাহে নেকি? মানে বা তেনেকুৱাই আৰু মানে তেতিয়া বাইদেউৱে মানে এই দাদাটোৰ লগত কথা পাতি আছিলে। কথা পাতি থাকোতে মানে মই শু শুনিছো তাৰ আগদিনাখনতো চাইছিলো এইটো বস্তুতো যে পাইলবাৰ মানে কৈ চত আছে। নিজে নিজে মানে চক খায়। নিজে নিজে চক খায়। তেনেকুৱা হৈ আছে। তাৰপিছত
তাকে ফেনখন ঘুৰা নাই যে, সি ফেন খনক ঘূৰিবলে কৈ আছে হ'বলা। কথা পাতি কথা পাতি হাঁহি আছে।
তে ইহঁতে মানে বহুত ভাল পায়। মানে ফেনটো ঘূৰি থাকিলে ফেনটো চাই ন। ঘূৰি আছে ঘূৰি আছে বুলি সেইটোৱে, বহুত ভাল পায় ইহঁতে।
অ।
আৰু কোৱা।
এইটো বহুত ৰেয়াৰ দৃশ্য মানে। এই তাক তেনেকে অকলে খেলি থকা দেখা নাযায় ইমান পটককে।
হ।
উম। বেবীবিলাকে এনেও মানুহ নাথাকিলে বেয়াই পায় ন থাকি?
কোনে কোনে?
বেবীবিলাকে বোলো মানুহ নহলে থাকি বেয়া পায়।
অ, এইটোৱেটো সিহঁতে থাকিব নোৱাৰে। সিহঁতক মানে মানুহ এনি টাইম লাগবই আৰু
সি যে এতিয়াও হাঁহিয়ে আছে।
আ-আ-আৰু ইহঁতৰ মানে এটা মানুহ ফেভৰেট থাকিবই।
অ।
না না মানে এটা মানুহ বনাই ৰা হয় ইহঁতৰ ফেভৰেট যেনেকে এতিয়া তুমি আছা তাৰ লগত। ই মানে তুমি তা-তাৰ ফেভৰেট। তুমি এনি টাইম তাক লৈ থাকা, খেলি থাকা তাৰ লগত। মাককো চাগে ইমান হেৰি পাত্তা নিদিব। যিমান ই তোমাক ভাল পাব।
আকৌ বহুত ভাল পায় সি। সি এনি টাইম মাকলৈকে চাই থাকে।
মাকলৈকে চাই থাকে কিন্তু খেলাটো তুমি ন? মাকৰ লগত থাকিলেও তোমাৰ ওচৰত আহিব কাৰণে ই চটপটাই ন?
অ, হ। কৰে বাৰু সি। মানে তাৰ কিছুমান টাইমিং থাকে মানে সি সেইকণ টাইমত মাকৰ লগত থাকিব, আকৌ ইটো টাইমত মোৰ লগত থাকিব এনেকুৱা মানে।
মানে এইটোৱে, আমাৰো
চলি আছে।
আমাৰ আমাৰ এইটোৱে যে মাইনাটো যে মানে বাৰ লগত থাকে নহয় মাক দেখা পোৱাৰ লগে লগে পাগল হৈ যায়।
উম।
উম, মাৰ লগত মানে মায়ে যে তাক জপিয়াই, জপিয়াই জপিয়াই খেলাই ন।
মোৰ বাৰু মাৰ লগত একো প্ৰব্লেম নাই। কিন্তু যে এই যে ধৰা আ কি কেতিয়াবা কি হয় মানে আমি বেলেগত থাকো ন ওচৰ চু বুৰীয়া হওক নাইবাতো কেতিয়াবা ধৰা ভাড়া ৰুমত থাকিলা।
হয়।
এই মালিক মালিকনীকে ধৰা নাইতো বৰ্তা বৰ্মা এইবিলাক কোনোবা থাকে ন।
হয়।
যে মানে ধৰা তোমাৰে কোনোবা দাদা বৌ- বৌহঁতক যে এনেকে যে বৰতা বৰ্মাকক যে বৰ্তা বৰ্মা বুলি নামাতি যে মা বুলি মাতে।
হা হা।
মোৰ কিন্তু সেইটো মানে আমাৰো মা দেউতাক বহুতে মা দেউতা বুলি মাতে দেই আমাৰ তাতো
উম।
আমাৰ কিন্তু মানে মোৰ মই সেইটো সহ্য কৰিব নোৱাৰো।
অ এইটোও হয়।
মোৰ নিজৰ ক্ষেত্ৰত হলে মানে মই সেইটো অ মানে কোনোদিন সহ্য নকৰো, মই মানে কোনোদিন মাতিব নিদিও কাৰণ মানে ভাল নালাগে মানে নিজৰ মা দেউতাকক বাহিৰে বেলেগক মা দেউতা বুলি মাতিলে।
তাকে মইও মানে এ তেনেকোৱা ভাল নাপাও মানে ধৰা আহ
আৰু মানে এতিয়া যে মই মই সেইটোও বেয়া কওঁ যে কিছুমানে বৰ্তা বৰমা ৰিলেশ্যন টো এৰাই ডাঙৰ মা ডাঙৰ দেউতা কৰে ন। মানে এ মোৰ ব ৰ্তা বৰমা বৰ্তা বৰমা থাকিবলে দিব লাগে, উ ডাঙৰ মা সৰু মা এইবিলাক বেয়া পাও।
হা এই উ তাকে
উম।
এতিয়া ধ ধৰা মই কাবাৰ মামা হয় হা, সিহঁ তে মোক ভাইয়া ভাইয়া বুলি মাতে তে মানে শুনিবলে ভাল নালাগে আৰু।
কোনে?
উ মানে মোৰে মানে মোৰে কা কাজিন বাইদেউৰ
অ।
ছোৱালী আছে ন সিহঁতে মানে মোক ভাইয়া ভাইয়া বুলি মাতে। আৰু বাইদেউ কেইটাক মানে দিদি দিদি বুলি মাতে মানে এইটো বস্তুতো মানে মোৰো ভাল নালাগে। মানে যি হয় ৰিলেশ্যন এয়াই মাতিব লাগে ন।
সেই ৰিলেশ্যনৰ কথা কোৱা নাই মই মানে মোৰ মোৰ ল'ৰা ছোৱালীয়ে বেলেগক মা দেউতা বুলি মতাত বেয়া পাও বুলি কৈছো, সেয়া বেলেগ ৰিলেশচনৰ লগত মোৰ একো কথা নাই।
হে অ মই মই বেলেগ ৰিলেশ্যনত গুচি গৈছো বাৰু।
মই বেলেগ ৰিলে মই জানো তুমি অসমীয়া বেছিকে বুজি নোপোৱা বুলি। তোমাক যে বাৰে বাৰে যে মানে বুজাই থাকিব লাগে সেয়া ভালকে বুজি পাইছো।
নাই মই গম পাইছো তুমি কি কৈ আছা।
কিন্তু মানে কি জানা মই অসমীয়াত মেজৰ লোৱা যে মই মানে অকমানতে খং উঠে মানে, মানুহ বিলা- কে অসমীয়া ভুলকে কলে উম বুজিব লাগে যিটো কৈছো সেইটো ভালকে শুনি লৈ পেলাই, এনেই এনেই নুশুনা নেমেলাকে বেলেগ এটা টপিকলে লৈ যাব নালাগে ন মানুহে।
আচ্ছা চ চৰি তোক অসমীয়াত কি কয়?
ক্ষমা কৰিব।
অ ক্ষমা কৰিব দেই।
তোমাক শুনিবলেও এনেকুৱা লাগিছে, ফৰেনৰ মানুহে কোৱা নিচিনা ক্ষমা কৰিব দেই। এনেকে নকয় অসমীয়াত।
ক্ষমা কৰিব দেই।
তেনেকেও নকয়।
ত
লাহেকে এনে ক'লে হল ন, মাফ কৰিব বুলি।
মাফ কৰিব দেই। এ মই তোমাক কল কৰি আছো হা, ঘৰত গৈ কিনে।
হয় দিয়ক, হয় দিয়ক।
ঠিক আছে।
ধন্যবাদ।